হেল্ল।
হেল্ল।
হেল্ল' কি কৰিছা? শুনিছো শুনিছো।
অঁ অ এই এনেই জাষ্ট কিবা ছবি আঁকি আছিলো, তুমি কি কৰিছা?
এ মই এনেই মই এনেই থাকো এনে।
অ এনেই থাকা নেকি? ঠিকে আছে দিয়া, পানী চানী খোৱা নে' নোখোৱা? পানী-পানী খোৱা নে' নোখোৱা পানী?
পানী- চানি খাওঁ পানীৰ বিষয়ে আজি কথা কম বুলি ভাবিছোঁ।
অ তাকে মইয়ো
খাওঁ, খাওঁ ইমান নাখাও বাৰু পানী যিমান খাব লাগে পানীটো বহুত ইম্পৰ্টেন্ট হয় শৰীৰৰ কাৰণে এইটো জানো।
অ সেইয়াই আৰু পানীয়ে মানে মানে পানীয়ে লাগে তুমি বেলেগ একো নাখালে নোখোৱাকেও থাকিব পাৰিবা কিন্তু পানী নোখোৱাকে তুমি মানে একছেকেণ্ড সময়ো থাকিব নোৱাৰা মানে। সেয়াই আৰু বাক
নাই-নাই পানীও ভাল থাকে খৰিও ভাল থাকে তোমাৰ বেমাৰও কম হয়।
অ বেমাৰ আজাৰ কিন্তু বহুত কম হয় পানীয়ে মানে ডক্তৰৰ ওচৰত গ'লেতো ডক্তৰে বেছিকৈ এক কিবা চাৰি নে পাঁচ কিবা লিটাৰ মান মই পাহৰিলো দেই। কিন্তু অ-অ পানী অ তাকে-তাকে নহয়ে
আৰু, আৰু কিছুমান মানুহৰ
অ থাকে, থাকে পানী খাব লাগে সেইকাৰণে উম সেয়াই আৰু কিন্তু তোমাৰ আজিকালিচোন পানী-পানীখিনিয়ে পাব পানী
হেল্ল' শুনিছানে?
অ-অ শুনি আছো, কোৱা?
অ-অ
কিডনী স্তনত পে-পেছেন্ট থাকে ন' অ
এহতক মানে লাগে পানীটো চাৰি
অ পানী লাগে উম লাগে এনে মানে আমাক সুস্থ মানুহকে লাগে চাৰি পাঁচ লিটাৰ সেইটোৱেতো অ সিহঁতক অলপ বেছিকে লাগে, কিন্তু সেইয়াই আৰু পানী খিনি খাবৰ কাৰণেও আজিকালি মানে চিন্তাই তোমাৰ পানীও এতিয়া যিখিনি পানীটোতো তোমাৰ বহুত আছে, কিন্তু খোৱাৰ উপযোগী পানী কিন্তু তোমাৰ সিমান নাই মানে। যি যিমানখিনি মানে থাকিব লাগে আৰু কাৰণ তোমাৰ পুখুৰী নদ দি সেইবিলাকটো চবতে পানী পোৱাই যায় কিন্তু সেইবোৰ পানীতো খোৱাৰ উপযোগী নহয়। সেইবোৰ আকৌ ঘৰত আহি পেলাই তোমাৰ খোৱাৰ উপযোগী কৰিব লাগিল, উম সেয়াই সেইটোৱে আৰু বাকী তুমি সাগৰৰ পানীত সেইটো খব খপ খাব নোৱাৰিয়ে বাৰু তাকে বাৰু ধুনীয়া হয়। সেইবোৰে তোমাক সেই ৰ
পানী আগতে মানে ভাল পানী পাইছিলো ই অলপ পানী মিক্স কৰা যায়।
মিক্স কৰা যায়। উম আজিকালি এইবিলাক আইৰণ থকা কিবা সেইবোৰে মানে পানীত বেছিকৈ পোৱা যায়। আৰু এইবোৰ যে দোকানী চোকানীয়ে পাই চব পানী এইবোৰতো চব পানীতো খোৱাৰ উপযোগী নহয়ে অ নিমখীয়া কিবা কিবি কেমিকেল থাকে কিবা থাকে।
সেয়াই আৰু বাকী?
হয় হয়।
তোমালোকৰ এ মানে সেইফালে পানীবোৰ খোৱাৰ ওপ অ। তোমালোকৰ ফালে পানীবোৰ খোৱাৰ উপযোগী হয়নে মানে?
ইম্পৰ্টেণ্ট জীয়াবৰ কাৰণে।